অ' অ' শুনিছো কিবা কৰি আছ‌? ছিলি
এ নাই ভৰিখন বিষাই আছে অ এই এক্সিডেণ্ট যে হৈছিলে।
অহ।
কলেজত দিনা, তাৰ পিছৰ পৰা ভৰিখন মোৰ বিষাই মাজে মাজে জে জানই চোন। ভলিনী লগাই বাগৰি আছোঁ ৰ।
উম উম।
তই‌ কি কৰিছ?
এই মায়ে কথা এটা কৈ আছিল আমাৰ ওচৰতে আজি এক্সিডেণ্ট এটা হ'ল।
হয় নেকি?
উম! এই বাইকৰ এক্সিডেণ্ট সি ক'ত কোনেও আহি পেলাই খুন্দাও মাৰি দিয়া নাই সি নিজেহে পঢ়িলে, পিছফালে মানে ছোৱালী এজনী বহি আছিলে।
উম, কিবা হ'ল নেকি আকৌ বেছি?
হল। ' ল'ৰাটো হাতখন ভাঙিলে নেকি অকমান!
ইচ ৰাম! তাৰপাছত?
এইয়া হেৰি আমাৰ ওচৰ পাজৰৰ মানুহ বিলাক মানে চাব গৈ পেলে বেগ এটা আহি আনিছিলে মানে লগত। একদম মানে কাপোৰ চাপোৰ এগালমান আছে বেগটোত। এয়া চবে মানে সন্দেহ কৰিছে। হেৰি ছোৱালীজনী চাগে পলুৱাই আনিছিল ল'ৰাটোৱে। তাক সুধিছে ক পা আহিছে সি কৈছে যোৰহাটৰ পৰা। সি যোৰহাটৰ পৰাই বাইক চলাই আহি আছে তই ভাবচোন। সিটো ক'বাত ৰখি ল'ব পাৰে হয় নে নহয় অকন
সেইটোৱে, ফুৰিবও যাব পাৰে নাজানো আৰু।
সিহঁতৰ মানে তথা ভাবিও পাওঁ তেনেকে কিন্তু তথাপিও আকৌ বেগ -চেগ লৈ পেলাই আহিছে ইমানকে।
উম বেক চাইড চোন ময়ো এখেতৰ লগত বাইকৰত অহা যোৱা কৰোঁৱেই
তই ইমান দূৰলৈ জানো যাবি তেনেকে সেই যোৰহাটৰ পৰা সি বাইক লৈ লৈ আহি আছে
অহ সেইটো হয়।
উম
এ আমি যেনেকে গুৱাহাটীত বাইকলৈ যাওঁ তেনেকুৱা ধৰণে আৰু
উম হে গুৱাহাটীতো বাৰু যিমানে যি নহওক ন সেইটোও বেলেগ কথা আৰু ছোৱালীজনীও মানে ইমান কষ্ট চষ্ট পালে কিবা হল নেকি তাই আৰু মই ইমান ভালকে গম নাপাও। কিন্তু সিহঁতক মানে মৰিগাঁও -চৰিগাওঁলৈ লৈ গৈছে আৰু।
উম সেইটোয়ে বেয়াও লাগে যে এইবিলাক।
বেয়া ও লাগে ন। কাৰণ এতিয়া চা যদি পলাই আহিছে সঁচাকে সিহঁতৰ ঘৰতো মানুহে এতিয়া উম সিহঁত চাগে কিবা নতুন জীৱনৰ আৰম্ভণি কৰিব কাহানিও এতিয়া নাপালে হয় নহয় এতিয়া ঘৰৰ মানুহে কথা শুনিব লাগিব কিবা ঘৰ মানুহে গম নাপায়ো চাগে ক'ত আছে
হ ময়ো আজি সপোন যে আনিছিলো বৰ বেয়া লাগি আছে মোৰ মনটো
উম, কি দেখিলি?
এই ইয়াৰ লগত বোলে বাইকত গৈছিলো।
আহ
তে মানে অভাৰ -অভাৰ কি কয় যে
অহ, অভাৰটেক
অভাৰটেক কৰিব ওলাইছিলো বোলে কোনে অকচ মানে ৰাতিপুৱা সময়ত দেখিলো সেইখিনি খবৰ অকল সেইখিনিয়ে দেখিছো মানে। মানে আমি বোলে এনেকে গাড়ী এখন মানে আমাৰ আগত টেভেলাৰ এখন বহুত স্পীড গৈ আছিলে মানে লাহে- লাহে গৈ আছিলে আমি সেইকাৰণ ক্ৰচ কৰিব ওলাইছিলো গাড়ীখন।
উম!
যাওঁতে বোলে আমি এনেকে বোলে অভাৰটেক কৰিব কাৰণে কাষৰ ফালে আহিছো। গাড়ীখন বোলে লগতে বেকা কৰি পেলাই ৰখাই দিলে।
অ।
পিছফাল পৰা বোলে চুপাৰ এখন একে বহুত স্কুল স্পিদ আহিছে মই তাক মানে বহুত দূৰকে ধৰি লৈছো অ ভয়তে।
আহ
টো মানে আমাৰ একো নহল
উম
অ'মানে ইটো চাইডে থকা ৰাস্তাটো চাই বোলে চুপাৰ এখন গৈছে সেনেকে দেখা পিছতে চুপাৰৰ মাততো শুনি পেলাই সাৰ পাই গলোগৈ মোৰ ৰাতিপুৱাৰ পৰা মন ইমান বেয়া লাগি আছে সেইটো কথাতে মানে একে ৰাতিপুৱা দেখা
এ 'কে ৰাতিপুৱা দেখা সপোন বিলাক মানুহে কয় একে সঁচা হব বুলি। ভয় লাগে।
সেইটো বুলিও নহয় কিছুমান সপোন থাকে মনত ভাবছ ভাবিছো মানে একে মানে স্পষ্টকে দেখা যোয় একে আচল জীৱনত হোৱাৰ নিচা লাগে।
অহ এই মোৰ মানে এইবিলাক এনেকে যেতিয়া মই সপোন-চপোন সপোন দেখো মানে এইখিনি সময়ত কিবা ব্ৰহ্ম হেই মুহৰ্ত ত দেখা বুলি কয় নেকি অ। এ সেইবিলাক মানে এই যে কয় যে বহুত ইউনিভাৰ্চ আছে পৃথিৱীত আমিও বেলেগত ক'বাত কা কৰি আছো সেয়া চাগে বেলেগত কেনেুৱা কিবা হৈছে কেনে তই দেখিছ এইবিলাক চব মানে চব বস্তু চবৰ লগত জড়িত হৈ আছে।
ৰ ইউনিভাৰ্চত দেখা মানেো সেইটোতো আমাৰ ভৱিষ্যত খিনিহে দেখা যায়।
উম সেয়য়া আন বেলেগ বেলেগ ইউনিভাৰ্চত মানে কিবা কিবি যোনবিলাক হৈ যায় সেইটো আমি দেখা প প হয়
সেইটোৱে মানে ভাবি থাকিলে যিটো সপোন দেখা যায় সেইটো ভাবি থাকিলে যিটো সপোন দেখা যায় সেইটো সপোন নৰ্মেল কিন্তু যিটো সপোন আমি- এইটো জেগালৈ যোৱাই নাই আমি কিন্তু সপোনত দেখিছো এনেকুৱা লাগে যত আমি মানে। এই যেগাত আহিছো নেকি আগতে।
উম। এই কিবা মানে অকণ বহুত কানেক্টেড ফিল হয় যে। আহ সেইটোৱে।
সপোনতা বুলি নহয় কোনোবা এটা জেগাত চাবি উম। চাবিচোন? আচল জীৱনতটো কৰ'ৰবাত মানে যোৱা হলে বা এইটো জেগাত আগতেও আহিছো নেকি? বোলে কিবা বোলে কাৰোবা এটা মানুহক মাতে দিলো এইটো কথা আগতেও মই এদিন কৈছো নি এনেকে হাঁহি।
অহ, আৰু কোনোবা ম যিনহক দেখিলে মানে এনেকুৱা লাগে যিটো মানে মই চিনি পাওঁ নেকি। উম।
মোৰ বিলাকে আছে ন কিমান ইউনিভাৰ্চ আছে।
সেয়াই মই ভাবো তাকে ভগৱানে মানে কি বস্তু বনাই থৰিছে আমি মানে মানুহে। ম কেতিয়াও পাৰ বিচাৰি নাপাওঁ
সেইটোৱেইটো।
আহ।
কিন্তু সপোন বিলাক সেইটোয়ে উ কত কি হৈ আছে। এই এবাৰ মানে এবাৰ ষ্টৰি এটা শুনিছিলো সাধু এটা- এটা ল'ৰা বোলে ছোৱালী এজনী ভাল পায় কিন্তু তাইক বোলে সেইটো জনমত নাপায় কিবা ছোৱালী- শুকাই যায় নে কিবা এটা হয় মানে আৰু পাহৰিছো সি বোলে এনেকা ট্ৰাইম টাইম ট্ৰেবুল কৰে বোলে টাইম ট্ৰেবুল কৰি কৰি। পেলাই মানে আঠখন ইউনিভাৰ্চত তাইক বিচাৰে কিন্তু তাইক এখনতো নাপায়। সেইটো মতলব মানে এইটো বুজি পোৱা যায় যাৰ কপালত যোন নাথাকে - নাথাকে।
নথাকে।
এখন ইউনিভাৰ্চিতে নহওক।
সেইটোৱে।
সেইটোৱে আৰু বেয়া লাগে এইবিলাক কি কবি আৰু।
উম কাৰণ চা মানে বস্তুতটো এনেকুৱা হয় ন কাৰণ ল'ৰাটোতো এইখন ইউনিভাৰ্চিটি ন ছোৱালীজনী বেলেগ ইউনিভাৰ্চৰ হল তাতে কি হল, কিন্তু তাতো এখন ইউনিভাৰ্চি লগাই আনে ত সি নাপায় সেইটো বস্তু উম।
সেইবিলাকেই। বাকী যাবি নেকি পৰখিলে শেষেই হল।
অ পঢ়িলে শেষেই হল।
উম উম এই বহুত। ভিৰ হয়তে সেইকাৰণে যাবলে মানে অলপ ভয় লাগে আৰু। উম দেউতাক সুধিছিলো দেউতা তাৰ মানে সেই ভিৰ হয় কাৰণে মানা কৰিলে সেইটো নাযাও বুলি ক'লে তে।
উম।
প আৰু একে তেতিয়া কেনেকে নো যাবি আৰু হ।
অ সে অকলে বেয়া লাগে।
সেইটোৱে। বাকী আমি শ্বিলঙলৈ যাম যে অক্টোবৰ মাহ মত যাম তেতিয়া বেছি মানে ঠাণ্ডা হৈ থাকিলে ভালো লাগিব। এনেম এনেকুৱা কলে মানে মই গৈছো ন এনেকুৱা সময়ত, ত' মানে এনেকে হাফ স্পৰ্টিং। পিধি থাকিবাগ অকমান ঠাণ্ডা জগাত ঠাণ্ডা কাপোৰ পিন্ধিও ভাল লাগ দেচোন।
উম হেইতোৱে।
হুম
এ এতিয়া মানে যোনবিলাক এই ডাউকি চাউকিলে গৈছে, সিহঁমিল আকৈ মানে। এই বহুত লেণ্ড শ্লাইড হৈছে ন গোটেই মই মানে ভিডিঅ' এটা দেখিছিলো। অ', ৰাস্তাত
গাকলৈ যাব পাৰ নজ মানুহ। এতিয়া হেই এতিয়া
কোন মানুহ বিলাকো যে কাম নাই ন এইখিনি সময়ত জানিবই লাগে যে বৰষুণৰ দিন- তাত হ'বই সেইবিলাক পাহাৰীয়া জেগা যাবই নালাগে সখিনি সময়ত। হবয়ে আৰু গোটেই নদীখনৰ অৱস্থাই নাই।
অ
গোটেই মানে সেইয়া বালিয়া পানী পা।
দিবিচোন মোবাইলত দেখা পালে মোক
অ', মই দি দিম দে মোৰ লগত আছে। আহ উম সেই টাটা চিৰা এখনত পৰিলেহি এটা ডাঙৰ মানে শিল এই নতুনকে টাটা চিৰাজ লঞ্চ হৈছিল যে।
অ'।
এ সেই মানে তাৰে চাগে আগৰ সেইখন আগৰ বছৰত সেইখন গাড়ী খন মানে আগৰ বছৰ খন চাগে ত' সেই তাতে পইচ সেই কিন্তু মানে বহুত কোৱালিটি বহুত ধুনীয়া দেই অকমান কেইখন পেটেঙা পৰিছে হয় কিন্তু মানে বডিটো একো মানে বেয়া হোৱা নাই
উম। হওক দে উম হে আমি গলা কিন্তু এই অ আমি গ'লে টাউনৰ হোটেলখনতে থাকিম বুলি চ মতে কৈছিলো। একেলগে থাকিম আৰু কোনোবা কোনোবা। অ', সেই মনচুন বুলি কোৱা হোটেল খন বহুত ভাল লাগে সেইখনত থাকিও সেইখনতে থ কিম দে গৈ দুইহাল
উম উম।
পইচা পাতিও অলপ গোটাই লও আমি।
সেই আৰু অক্টোবৰলৈ হৈ চাব দে।
উম তাকে গৈ গ ফুৰি আহিমগে দে ভালো লাগিব মন চনো ভাল থাকিব। একেলগে গ'লে
সেইটোৱে কিমাননো একেবাৰে ঘৰতে একে থাকা যায় ন!
সেইটোৱে কিন্তু আমাৰ এখেতে কিন্তু গাড়ী চলাব বৰ্তমান নাজানে। তোৰ মানুহজনে চলাব লাগিব কিন্তু।
মই সেইকাৰণে গৈছো তই এইকদিনতে
হেই এতিয়া ট্ৰেইনিং দিলেও নোৱাৰিব নহয় যিমান নহওক হয় নে নহয়।
অ', এনেও এইখিনি সময়ত বাৰু একো ভাল বতৰ চতৰো নহয়।
আৰু তেখেতে এ আমাৰ এখতেতো এতিয়া এনেও বাৰু নোৱাৰিব এইটো সময়ত।
উম।
আৰু এনে পাৰিলেও দেচোন তিনি মাহতনো ক'ত শ্বিলঙত চলাব শ্বিলঙৰ ৰাস্তাত চলাব পৰাাৰকে পাকৈত কোনো নহয়গে দেচোন। ত এতিয়া মানুহজনৰ চলাই থকা অভ্যাসো আছে।
চলাব দিব নোৱাৰ বাৰু কিন্তু তথাপি আশাক চলাব পাৰিব আৰু গুৱাহাটী মানলৈ
নাই এতিয়া এনেও নোৱাৰিব সেই সময় সময় সুবিধা নাই এতিয়া বুজা নাই জানো।
অ সেইটো হয় বাৰু
সেইটোৱে তাকে অহা বছৰ মানেহে তেতিয়া হ'ব আৰু এবাৰ তোৰ হাজবেণ্ডক অলপ কষ্ট কৰিব দিবি অহা বছৰৰ পৰা
উম।
আমাৰ একেতে শিকিব দে শিকাম
তাকে হ'ব দে
উম এতিয়া উপায় নাই ন তেখেতক কৈছিলো সিদিনাখনো হয়। পঢ়ি পঢ়ি তাকে কামত গুচি গ'ল দেউতাকৰ সেয়া অৱস্থা মানে আমাৰ শহু দেউতা অলপ- মেণ্টেলি প্ৰব্লেম আছিল ন। ত' গম পাও জানো কথাটো।
এ, অ ইমান গম নাপাও বাৰু কথাটো ভাল- কে মানুহৰ জীৱন থাকেই ন কিছুমান বস্তু।
সেইটো এই তেখেত ভাল আছিল জান উম আমাৰ আহত গুৰিতে মানে তেখেতে ফাৰ্ম- চেও আছিলে, ফাৰ্মাচিষ্টে আছিলে তেখেততে এজন।
অও
চাকৰিয়া আছিল নেকি বোলে শুনিবলৈ পোৱা মতে মই, কিন্তু তেখেত মানে কি হৈ গ'ল কোনোবাই কিবা কৰা বুলি কৈছে। নাজানো আৰু সেইটো কথ- থা মই ইমান বিশ্বাস নকৰো বাৰু, অ অ হিংসা, উম। উম।
আমিতো এইবিলাক ইমান নাজানো। আছে সেইটোৱে ভগৱানে আছে যদি ভূতু আছে আৰু যদি ভাল আছে বেয়াও আছে এইবিলাকো বিশ্বাস কৰো দেই মই।
অ'। সে তাৰ পিছত মানে একেবাৰে বোলে মানে বহুত মানে মদ খাই মাতাল হৈ থাকে। তাৰ পিছত জেতি নাখায়ো মানে মাকো বহুত অত্যাচাৰ কৰিছিল বোলে। তাৰ পাছতে মানে পাগল হৈ গৈছিলে অলপ বোলে মেনটেল হৈ গৈছিলে তাৰপিছত- মানে হেৰি তেজপুৰত নিনি পেলাই মানে ভাল কৰিছে আৰু।
অ
এতিয়াও মানে মেণ্টেলৰ ঔষধ খাই মাজে মাজে।
উম উম। এ হ'ল আৰু এতিয়া গ'ল আও বয়স আও এতিয়া চব আৰু তোহ হাজ- বেন্দে চম্ভালিব লাগিব হয়।
সেইটোৱে তেখেতে বহুত সৰুৰ পৰা কষ্ট কৰিছে মানে একে ছিক্স ছেভেন মানৰ পৰাই মানে। পঢ়িছেও কামো কৰিছে মানে সেইটো কাৰণে আৰু।
অ এইবিলাক মানুহে দুখ কষ্ট বুজিও পায় আৰু টকা মূল্যও বুজি পায়।
সেইবিলাকে সেইকাৰণে মানে ক'ত নো গাড়ী- এনেকুৱা এখন ঘৰৰ ল'ৰা এটি এতিয়াহে সি যিমান নহওক অকমান বাহিৰৰ দুুনীয়াখন দেখি- শিকিছে আৰু মানুহ দুখীয়া হলে লগ বন্ধুও নাথাকে হয় নে নহয়।
হয় সেইটো কথা একদম।
আৰু লগ বন্ধুৰ গাড়ী আছিলে কিন্তু যিমান নহওক দুখীয়া যিহেতু নিদিয়ে চলাবলৈ-
উম।
এবাৰ বোলে লগৰজনক সুধিছিলে, গাড়ী এখন আছিলে সি লগৰজনে মানে সৰু থাকোতে কিনিছিলে। হায় ছেকেণ্ডাৰী মান পঢ়োতে। তো গাড়ী শিকিম ৰ বোলে সেনেকে এবাৰ কৈছিলে বোলে তাৰ পাছত আৰু যেনেকে বোলে অকমান মানে- কথা বতৰা কিবা কিবি অলপ কলে ক'তনো পাৰিব তই চলাবলে কাইট তেলৰহে দাম দি কিবা কিবি বোলে হাঁহি কৰি শুনালে। দুখ পালে সি মনত তাৰ পিছত মানে মাত বোলে বোলে নকৰা হৈ গ'ল লগৰ জনে তাক। উম
সেইটোয়ে মানে বহুত হেৰি কে টানকে কথাটো কৈ দিছে।
এখেতেহে মাটিব নালাগে দেচোন কিন্তু ল'ৰা
উম ঐ হেৰি ৰচোন মোক মায়ে মাতি আছে মই গৈ পেলাই তোক পিছকে ফোন কৰি আছো ৰ
আহ হ'ব দে নহলে উম